কি কৰি আছা? মই একো কোৱা নাই এনেই শুই আছো গৰম।
অঁ অঁ মইয়ো এয়া আছো, এনেই কোঠালীতে সোমাই আছো আৰু।
কোঠালিত সোমাই আছা নেকি? কোনখন কোঠালিত ঘৰৰ- কোঠালি নে, ঘৰৰ কোঠালি নে চহৰৰ কোঠালিত?
চহৰৰ কোঠালিত। চহৰত আহিলোঁ নহয়।
অঁ চহৰত গ'ল নেকি আপুনি?
চহৰত আহিলোঁ, বাকী আপুনি ক'ত আছে এতিয়া হা!
ময়ে আচৰতে ময়ো।
অ অ
ভাত পানী খালে।
ভাত পানী খালোঁ খালো।
কিহে গ্ৰহণ কৰিলে বা আজি খাদ্যটো।
আজি বিৰিয়ানী খালোঁ।
আৰু বিৰিয়ানী খলানি
আজি বিৰিয়ানী খালো বাকী। আপুনি কিহে খালে-
মই আজি ফ্ৰাইড ৰাইচ আছিলে। আৰু লগতে- পৰ্ক আছিলে।
অ অ অ
গাহৰি গাহৰি
অ অ
এ তাকে গধুলি টাইমত কি খাওঁ তাকে ভাবিয়ে পোৱা নাই।
উম উম
এতিয়া ক'ত আপাই মই এতিয়া বৰ্তমান বাৰু চহৰতে আছো আপুনি ক'ত আছে। বাৰু
ময়ো এয়া চহতে চহৰত অহা আজি এসপ্তাহ মান হ'ল।
এসপ্তাহ হ'ল নেকি?
এসপ্তাহ হ'লছোঁ সৰ আজি।
অ মই গমেই পোৱা নাই নাই আপুনি চহৰত আহিলে বুলি। মোৰত মোৰ মইতো সেই তাহানি যুগৰ পৰা চহৰতে আছোঁ। আপুনি ঘৰলৈ গৈছিলে ন
সেইয়াই আৰু বিদ্যালয় শেষ হোৱাৰ পিছত চব ভাগে ভাগে গুচি গ'লো আৰু ময়ো গুচি গ'লো ঘৰত
বিদয়ালয় আপাৰ শেষ হ'ল নেকি?
মোৰ বিদ্যালয় শেষ হ'ল নহয়। শেষ মানে তেনেকে হোৱা নাই বাৰু আৰু এটা পৰীক্ষা আছে বাৰু- সেই পৰীক্ষাৰ প্ৰস্তুতি চলাবৰ কাৰণে আহিছিলোঁ গুৱাহাটী-
প্ৰতীক্ষা কবচ চলাব পৰা আহছিলে নেকি?
অঁ অঁ
ঠিকে আছে ঠিকে আছে মই এই সেইদিনা আপোনাৰ কথা বথা শুনিলো।
কি বা।
আপুনি বোলে আমাৰ ফালে আহিছিলে আপুনি মোক খবৰ নিদিলে।
নাই নাই সেইফালে মানে মই কি ল'ৰালৰি হ'ল ন কাম এটাৰ কাৰণে গৈছিলোঁ।
অ আপুনি কি বাইদেউক লগ কৰিবলে।
অ এই বাইদেউক লগ কৰিবলে গৈছিলো।
অ অ ঠিকে আছে কে এদিন আহিব আকৌ।
হয় হয় লগ পাম লগ পাম বাৰু আছো যেতিয়া চহৰতে আছো। আৰু
এতিয়া নাই বাৰু এতিয়া বৰ্তমান নাই বৰ্তমান মানে বহুত পানী মানে এথো পানী। অ বাহলৈ ওলাই যাব পৰা নাই আপুনি পৰহিলৈ মানে আহিব। তেতিয়া পানীটো অলপ কমিব
হয় হয় ঠিক আছে। বাৰু বাকী আপোনাৰ ঘৰত চবোৰে ঠিকে আছে। নহয়
বাকী আমাৰ আ ঘৰত বাৰু ঠিকে আছে। আপোনালোকৰ ভালনে
অ ঘৰত ভালে ভালে সকলোৱে ঠিকে আছে। বাৰু
অ আপোনাৰ কিছিলে ভাইটি ভাল?
ভাইটিৰো ভালে ভালেই।
অ দাদা?
দাদা ঠিকে আছে ঠিকে আছে দাদা আৰু গা মোৰ ভালেই আছে আৰু।
মাহী খবৰ ভাল?
ভাল ভাল ভাল। আপোনাৰ বা- কী ককাহঁত ভালে আছে?
বৰ্তমান বা ঠিকে আছে। কি ভৱিষ্যতে ঠিকেই থাকিব বুলি আশা কৰিছো আও। বাকী আপুনি কি এইফালে উ নাহে নেকি এদিনো?
যাম যাম যাম ওলাই মেলি যাম এই বতৰো বৰ আমনি কৰি আছে ৰ'দ। দিলে ৰ'দে, বৰষুণ দিলে বৰষুণেই।
এতিয়া কি ৰ'দে বৰষুণে দি আছে নে কি লগতে।
নাই নাই নাই ৰ'দে বৰষুণে দিয়া নাই বাৰু।
হ হ হ'লো ৰ'দে বৰষুণে দি আছে বা লগতে।
বাৰিষা বতৰ একো ক'ব নোৱাৰি।
অ হয়।
মন গ'লে বৰষুণ দি দিয়ে মন গ'লে ৰ'দ দি দিয়ে। উম অহ।
উ বাকী দিনৰ সাঁজ এতিয়া মই খাচী আনিম কি খাচী আনি থৈছোঁ।
হয়।
খাচীকে বনাব লাগিব।
অ অ অ।
ৰাছি মানে এ ৰাতি আবেলিলে বনাব হ'ব এতিয়া আনি থোৱা হৈছে।
তোমাৰ ঠান ইটো ঠাণ্ডা কৰা হয় তাত ভৰা ধোৱা যে ৰাতি সাজলও বনাব লাগিব আনি থৈছোঁ অ বৰ্তমান হয় হয়।
বাকী আপোনাৰ গা-মূৰ ঠিকে আছে?
গাৰো ঠিকে আছে মূৰটো অকমান বিষ হৈ আছে।
অ অ একো নাই গৰম পৰিছে যে।
গৰম পৰিছে তাকেইতো আপোনাৰ গা ঠিকেই আছে নহয়?
মো ঠিকে আছে ঠিকে আছে।
মো নহয় গাটো?
গাটো ঠিকে আছে ঠিকে আছে। বাকী হেৰি বাকী আপুনি বিবাহ বাৰু কৰিলে নেকি?
এ তেৰিকা কি কথা কৈ লাজ লাগি যায় মোৰ বিবাহ বাৰু কৰা নাই নহয়।
অ নাই কৰোৱা নেকি?
আপুনিয়ে শুনিছিলো কৈছ কৈ কৰাৰ সিদ্ধান্ত এটা লৈ আছিলে আপুনি?
নাই নাই এতিয়ালৈকে হোৱা নাই বাৰু।
আকৌ বোলে হ'ল আনিলে বোলে। ঘৰত সন্মতিতটো দিয়া নাই আকৌ বোলে ঘৰত আকৌ আনিলে বোলে ঘৰত সন্মতিটো দিয়া নাই এতিয়া আপুনি দিগদাৰত আছে বোলে এখোন-
নাই নাই নাই প্ৰচেছটা চলাই আছো বাৰু অহা মাহত হ'বগে লাগে আৰু।
প্ৰচেষ্টা মানে কি বিবাহৰ প্ৰচেষ্টা?
বিবাহৰ প্ৰচেষ্টা চলাই আছোঁ।
অঁ বিবাহ প্ৰচেষ্টা চলালে আৰম্ভ কৰিলেই নি আপুনি।
মই আছোতো আপুনি সখী হ'ব লাগিবই মোৰ ভাগ।
অ কিটো মই বিছ কথা বিবাহৰ প্ৰচেষ্টাটো চলাই লওকচোন তাপিছত মই যাম বাৰু নিশ্চয় যাম।
হৈয়ে গ'ল আৰু যথেষ্ট খিনি হৈয়ে গ'ল অলপ। হৈয়ে গ'ল আৰু।
ঠিকে আছে যাব লাগিব ৰব বিবাহত কি খোৱাব আপুনি? কি খুৱাব মানে খোৱাতোটো মই ভাবি ভাবি- গলি যাওঁ মানে মানে মানে খোৱাটো ভাল নহ'লে একদম নাযাঁওৱে বিয়াত।
অঁ অ অ সেইটোহে হল নিকি।
কে মা- বিশেষকে মই তুলনী বিয়াত যে নাযাওঁৱে মোৰ ডাড়ি চাৰি নগজে বুলি ভয় এটা লাগে।
অঁ হ নাই নাই নাই চিনতা কৰিব তুলনি বিয়া নহয় বাৰু এখন।
অঁ অ।
খোৱা বোৱা ঠিকে আপুনি খাব পৰা বস্তুৱে গোটাইছো বাৰু মই।
কি গোটাব বা কেৰেলা ভাজি।
কেৰেলা ভাজি কেৰেলা ভাজি।
এ নাই নাই নাই মই উস্পটিত হব নোৱাইম দেই মোক ক্ষমা-
নাই নাই নাই নাই নহ মই মানে মানুহৰ স্বাস্থ- থদো ওপৰত মানে লক্ষ্য ৰাখি মেলি গোটাইছো বস্তুখিনি।
মানুহৰ স্বাস্থ্যৰ ওপত লক্ষ্য ৰাখি কৰিলেও মানে কি আপুনি অলপমান- চেষ্টা এটা কৰিব পাৰে একদম ভাল খাদ্য এটা যোগান দিব কাৰণ বিবাহ এবায়েই ন মানুহৰ।
হয় হয়, সেইটোয়ে নহ গৰমো পৰিছে মানুহৰ স্বাস্থ- ওপৰত মানে মই অলপ লক্ষ্য ৰাখিছো। অঁ কেৰেলা মানে কেৰেলা বিৰিয়ানীটো গোটাই দিম বুলি ভাবিছো-
কেৰেলা বিৰিয়ানী গোটাই দিব আৰু বিশেষকে কেৰেলা পা কেৰেলা বিৰিয়ানীটো বনাবলে চেষ্ট- সেইতুবা কেৰেলাৰ মানুহ লৈ আহিব তেতিয়া মানে-
অঁ হ'ব বাৰু।
এটো বুজিলা নহয়।
বুজিলো বুজিলো বুজিলো।
উম আকৌ আপুনি বিৰিয়ানীতে বিৰিয়ানী নবনাব বিৰিয়ানীটো এক্সট্ৰা বনাব আৰু বিন- তত এ তেনেকে মিলাই মিলি বনাব আৰু।
উম' উম' তেনেক বনাম আৰু মিলাই মিলি।
হাঁ হাঁ বাকী আহিব এতিয়া সময় মিলাই এইফালে।
অঁহ সময় মিলাই যাম বাৰু এদিন নিশ্চয় যাম।
আহিব আহিব।
যাম বাকী আপোনাৰ পৰীক্ষা খতম হ'ল নে?
পৰীক্ষা মোৰ খতম হোৱা নাই বাৰু বৰ্তমান পৰীক্ষা আহিহে আছে তোমাৰ। অহা মাহত।
অঁ অঁ অঁ অ ঠিকে আছে বাকী আগৰ দিনবিলাক মনত- পৰে আমাৰ।
তাকে, মোৰো পঢ়ে বাৰু।
ন আমি আমাৰ নিজৰ জিলাত থাকোতে আমি কিমান ধুনীয়াকে আছিলো
সঁচাকে দেই সেইবোৰ পাহৰিব নোৱাৰো এ লগৰজন বন আমাৰ বন্ধুজন কেতিয়া আহিব বন্ধুত
আমাৰ বন্ধু আহিব এইকেইদিনত
শুনিছো শুনিছো শুনিছো তেখেতে ন নতুন কিবা বস্তু এটা ললে নোকোৱাকে ললে নেকি তেখেতে অকণো নকলে যে আমাক কিয়
অ তাকে তেখেতলে বেয়া লাগিছে বাৰু দেই ইমান দিন লগতে থাকিলে আমাৰ লগতে ইমান দিন লগতে থাকি পিনে আমাৰ এবাৰ হলেও কব পাৰিলেহেঁতেন ন-
ক ক'ব পাৰিলে হ'লে ওঠৰ তাৰিখে কিবা এটা যোগান হ'ল বাৰু একো নাই
অ একো নাই নাই ওঠৰ তাৰিখে যোগানটো হৈছে বাৰু আমাৰ
জানে এনেও পইচা পাতি কমাই আছিলে ন।
অ এইয়াই পইচা পাতি অলপ কমি আছিলে আমাৰ বাৰু ব্যৱস্থাতো হৈ গ'ল আৰু ভাল ব্যৱস্থাতো
তাকে দেই প্ৰতি প্ৰতি মাহেকত এটা হলো তেনেকোৱা ওলাব লাগে কিবা এটা বস্তু লোৱা
অ এনেকোৱা লগৰ তিনিজন আছো আমি লগৰ তিনিজনৰ মানে- পাৰিলে প্ৰত্যেক মাহে কিবা এটা নহয় কিবা এটা নতুন বস্তু লব লাগে আৰু
আপুনি যদি আচলতে এনেকোৱা কৰি দিব লাগে ন ৰোলটো সাধাৰণ গোটকা এটা কিন্তু পাৰ্টি দিব লাগে মানে এনেকোৱাকে গলে
উম হয় হয় হয় হয়
সেইটো নিয়ম কৰি দিব লাগে মোৰ মতে সেইটো লৰা আনিব লাগে মানে এটা
হয় হয় মানে বেছি তললেও যাব নালাগে বাৰু হব মানে এশ দুশৰ তলত গলে বাৰু আমাৰ ব্যৱস্থাতো কৰাতো ইমান সেটো যোগ্য নহয় বাৰু
নহয় ফুফু এটাতো দৰকাৰ ন
অ মানে হাজাৰৰ ওপৰত গ'লে বাৰু বেলেগ কথা
হয় হয় হয় নাই এশৰ তলতো দিব পাৰি আপুনি তাত ফু ফুটিলেতো হৈ যায়
হয় হয় হ'ব বাৰু সেইবোৰ বাৰু হব বাৰু চিন্তা হব আৰু বাকী লগৰজনে আমাক দিবই পাৰু ওঠৰ তাৰিখে ব্যৱস্থা এটা কৰি দিবই বাৰু
উম হম হু বাকি বাকি আহিব এদিন
নিশ্চয় যাম যাম নিশ্চয় যাম
নিশ্চয় নিশ্চয় আশা থাকিল আহিব বুলি
হয় আপুনিতো বেছি দূৰো নহয় আপোনাৰ দূৰত্বটো ওচৰতে বাৰু অতিক্ৰম কৰি যাব পাৰিম বাৰু
অধিক কম কৰিব পাৰিব বেছি দূৰত্ব নাই নহয় আমাৰ মাজত
দূৰত্ব নাই বাৰু বেছি দূৰত্ব
বেছি দূৰত্ব নাই আহিব আহিব এদিন নিশ্চয় লগ পাম আশা থাকিল লগ পাম বুলি
হয় হয় হয়
হয়
এই খোৱা বোৱা
বাকী বাকি খোৱা বোৱা কৰিলো বাও আপুনি আজি ক'ৰবাত ওলাই যোৱাৰ সিদ্ধান্ত লৈছে নি ক'ৰবাত এনেই ওলাই যোৱাৰ
আজি তেনেকে এনেকুৱা সিদ্ধান্ত লোৱা নাই বাৰু কিন্তু হ'লও চাওঁচোন ফাটি পেলালে
যদি ওলাই আহে যদি যদি ওলাই যায় আপুনি বাহনখন লৈ আহিলে মোকো লগত লৈ যাব ময়ো ভাবিছো দিনটো কিনো কৰিম কোথাতে সোমাই নিশ্চয় মই যাম যাম যাম নিশ্চয় নিশ্চয় তাকে দিয়ক যাবতো লাগিবই ন ঘৰত ৰুমত কোঠাতনো কিমান থাকিম ন
হয় হয় সেইটো হয় বাৰু আমনি লাগি যায় গে
আমনি নিশ্চয় আমনি লাগে কিয় নালাগিব কাৰণ অকলে অকলে থাকিটো আমনি লাগে ম বন্ধুজনো নাই এজন চাপকে অকন অকন শকতকে পেটটো যে অকণ ডাঙৰকে ওলাই থকা বন্ধুজনো নাই
হয় হয় সেইজনো নাই এতিয়া
সেইজন তোমাৰ টপাকেজন
কি জান অ সেইজনক টপাকে যে সেইজনক লগ পালো বহুত ভাল লাগে
এই পেট পেটটোতে পেটটো যে অকমান ডাঙৰকেটো
অ অ আৰু এজন আছে
তেখেত অ
অলপ ভৰিতো দীঘলীয়াকে যে ক্ষীণ-মিনকে
এ সেইজন কিন্তু বহুত ভাল দেই মই এজনক মোৰ বহুত কিবা টামানে কিবা এটা তেখেতক ভাল লাগে মানে
হয় হয় তেখেতক মানে কি হয় মানে কোনোবা এটা ফোন কৰিলে হ'ল মানে আৰু কিবা এটা কাৰোবাৰ যদি অসুবিধা হয় তে খেল উপস্থিত হয়গে আৰু বাৰু
আৰু আৰু আপোনাৰ এই শকতকে মানু্হজনেযে চাপকে টপাকে জে মানু্হজন
হয় হয় হয় হয়
সেইজন মইকৈছো নহয় সেজন মানে আৰু কি কম আৱ তেখেতৰ হাঁহি কি নাচাব
হাঁহিটো ঠিকে আছে বাৰু হাঁহি থাকিব লাগে মানুহে জীৱনত গম পাইছ নে
ক ভাল তাতকৈ ভাল আপোনাৰ টপা মূৰটো কি চাব কি সুন্দৰ
অ মানুহে মানে কি গম পাইছে নে হাঁহি মেলি থাকিলে মানে অলপ হ'লো মানে তোমাৰ আয়ুস টো বাঢ়ে বুলি কয়, যিমানপাৰে ফূৰ্তি-ফাৰ্তা কৰি থাকিব লাগে
তেখেতৰ তেখেতৰ তপা মূৰটো অতি সুন্দৰ গম পায় নাই
হয় হয় হয় আৰু মই জোনজনৰ কথা কৈছিলো ন তেখেতৰ কপালখন মানে বম ডাঙৰ কৈছো নহয়
আৰু মোৰ এজন লগৰ আছে হা আপোনাৰ নামটো নামটো নুনু সিং খুব ভাল মানুহ তেখেত
হয় হয় হয়
তেখেত
ঠিকে আছে ঠিকে আছে বাকী সেইবোৰ কথা পিছত পাতিম বাৰু লগ পালে আমি কথা পাতিম
হয় হয়
নিশ্চয় কথা পাতিম
নিশ্চয় নিশ্চয় লগ পাম লগ পাম
হয় হয় বাকী আপোনাৰ লগৰীজন ঠিকেই আছে নহয়?
মোৰ বন্ধুজন বৰ্তমান ঠিকে আছে বাৰু বৰ্তমান মোৰ লগত নাই তেখেত ঘৰত গৈছে
বন্ধু লগৰজনৰ কথা সোধা নাই লগৰীজন কথা সুধিছো
লগৰি মোৰতো এতিয়া বৰ্তমান নাই অকলশৰীয়া জীৱন
হয় হয় হয়, নহয় নহয় পাহাৰৰ ফালে যে- পাহাৰৰ ফালে এজন আছিলে লগৰী আপোনাৰ, সেইজনৰ কথা সুধিছিলোঁ।
পঢ়াৰ ফালে লগৰী কোন আছে বাৰু?
আছিলে এজনী আৰু। হ'ব বাৰু দিয়ক মনত নাই পৰা আজি বাৰু হ'ব বাৰু দিয়ক।
মানে অলপ।